শাহ
কি কৰিছা?
এনেই আছো ৰবা তুমি
ময়ো এনে আছো ৰবা।
অ কিবা কাম কৰি আছিলা নেকি?
নাই নাই তুমি অ নাই ময়ো ব্যস্ত আছিলো যবা
অ মইও নাই ৰবা
অ পিছে মই আজি এটা বিষয় ভাবি আছিলোঁ ৰ'বা।
অ কি বিষয় আছিলে।
অ মানুহৰ জীৱনত আত্মবিশ্বাস কিমান গুৰুত্বপূৰ্ণ সেই, তো মানে বিষয়টো মই ভাবি আছিলো।
অঁ ভাল বিষয় এটা বাছি লৈছিলা।
অ আত্মবিশ্বাস অবিহনে সফলতা লাভ কৰাটো কঠিন। ইয়াৰ ওপৰত বিশ্বাস থাকিলেহে মানুহে ডাঙৰ কাম কৰিবলৈ সহায় হয় সহায়। পায়
হয় ঠিক কৈছা মই লক্ষ্য কৰিছোঁ যে একে যোগ্যতা থকা দুজন মানুহৰ মাজত যিজন আত্মবিশ্বাস বেছি সেইজন মানুহক অধিক। সফল হ'বলৈ সক্ষম হয়।
হয় ঠিকে ভাবিছা তুমি আত্মবিশ্বাসে মানুহক নতুন নতুন কাম কৰিবলৈ। উৎসাহ দিয়ে।
হয় ব্যৰ্থতাৰ ভয় অলপ কমাই দিয়ে।
হয়।
কিন্তু বহুত মানুহে নিজৰ ক্ষমতাক লৈ সন্দেহ কৰে সেইকাৰণে তেওঁলোকে সুযোগ পায়ো আগবাঢ়িব নোৱাৰে।
সেয়া সত্য যদি আমি সদায় মই নোৱাৰো বুলি ভাবি থাকো তেন্তে তয়ও কি্য়আগবাঢ়িব নোৱাৰোঁ আমি সদায় ভাবিব লাগিব যে মই কামতটো কৰিব পাৰিলে কৰিব পাৰিম সেই, তোমালোকে' সেই কামটোত আগভাগ লবই লাগে।
হয়, হয়, হয়। অ' মোৰ মনত আছে, স্কুলত থাকোঁতে মই মঞ্চত ভাষণ দিবলৈ বহুত ভয় পাইছিলোঁ। তোমাৰ এনেকুৱা হৈছিলেনে?
অ' হৈছিল, মোৰো বাৰু এনেকুৱা বহুত হৈছিলে। কিন্তু পিছত যেতিয়া মোক শিক্ষকে শিকাই দিছিলে যে আ এই মোক শিক্ষকে উৎসাহ দিছিল, প্ৰথমে সৰু সৰু কাৰ্যসূচীত অংশ ল'লে লাহে লাহে আত্মবিশ্বাচ বাঢ়িল।
হয়, সেইটোৱে ঠিক উখাই। অভ্যাস আৰু শ্ৰেষ্টা, আত্মবিশ্বাস বৃদ্ধিৰ মূল চাবি কাঠি।
ঠিকে কৈছা। আত্মবিশ্বাস থকা মানুহে সমস্যাকো সুযোগ হিচাপে লয়।
একদম সঁচা কথা কৈছা। তেওঁলোকে ব্যৰ্থতাক শেষ বুলি নাভাবি শিক্ষা হিচাপে গ্ৰহণ কৰে।
অ' ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো আত্মবিশ্বাসৰ গুৰুত্ব বহুত।
নিশ্চয়। পৰীক্ষাৰ সময়ত যদি আত্মবিশ্বাস নাথাকে, তেন্তে পঢ়া বিষয়বোৰ সঠিকমতে মনত নাথাকে।
অ' আত ঠিকে কৈছা, বহু সময়ত মানুহে আনৰ লগত নিজকে তুলনা কৰে আত্মবিশ্বাস হে হেৰাই পেলাই। আচলতে মোৰ মতে সেনেকুৱা কৰিব নালাগে, আমি বেলেগক আমাতকে শ্ৰেষ্ঠ বুলি ভবাৰ আগতে আমি নিজক ভাবিব লাগে।
হয় নিশ্চয়, যেতিয়া আমি সৰুতে সৰু আছিলোঁ তেতিয়া আমি শিক্ষ-শিক্ষয়িত্ৰীসকলক কিবা এটা চবৰে আগত সুধিবলৈ আমি অলমান ভয় কৰিছিলোঁ, বা লাজ কৰিছিলোঁ। আমাৰ নিজৰ আত্মবিশ্বাসটোৰ ওপৰত আমি প্ৰচ ন কৰিছিলোঁ, আচলতে সেনেকুৱা হ'ব নালাগে।
ঠিকে কৈছা। আগতে আমিও সেইটোয়ে ভুল কৰিছিলোঁ, আৰু বৰ্তমান সময়ৰ ছাত ত্ৰ-ছাত্ৰীও সেই একেটা ভুলকে কৰি যায় আছে।
সেয়াই, সেই ভুলটো নকৰি এজন ব মানে এজন-দুজনৰ বাহিৰে চবেই সেই ভুলটো কৰিয়েই আছে, সেই ভুলটো আচলতে কৰিব নালাগে।
ঠিকে কৈছা। সেই এজন-দুজনেই জীৱনত বহু আগুৱাই যাব পাৰিছে, আৰু যোনে নিজৰ আত্মবিশ্বাস তুৰ ওপৰত সন্দেহ কৰে, সিহঁত ত'তে প'তে একো এটা অ' সেই কৰিব নোৱাৰে, অৰ্জন কৰিব নোৱাৰে।
হয়, হয়। আত্মবিশ্বাস মানে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস, কিন্তু অহংকাৰ মানে নিজকে আনতকৈ ডাঙৰ বুলি ভাবা।
ঠিকে কৈছা। আমি আমাৰ আত্মবিশ্বাসটো লৈ পেলাই অহংকাৰ কৰিব নালাগে কেতিয়াও।
হয়, আত্মবিশ্বাস উ আত্মবিশ্বাস বুৰিলে মানে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে।
ঠিকে কৈছা তুমি, খুব ভালকৈ বুজাই দিলা। বহু মানুহে এই দুয়োটাৰ মাজত পাৰ্ষ পাৰ্থক্য বুজিয়েই নাপায়।
হয়, আত্মবিশ্বাসী মানুহে আনক মানুহে আনকো সন্মান কৰে। কিন্তু অহংকাৰি মানুহে আনক তুচ্ছাত কৰে।
আত্মবিশ্বাস বুত বৃদ্ধি কৰিবলৈ কি কি কৰিব লাগে?
অ' আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ প্ৰথমতে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। তাৰপিছত নিয়মিত পৰিশ্ৰম কৰিব লাগে আৰু ইতিবাচক চিন্তা কৰিব লাগে।
আন কিবা জানেনে বাৰু।
হয়, নিজৰ ভুলৰ পৰা শিক্ষা লোৱা। নতুন অভিজ্ঞতা লাভ কৰা আৰু নেতিবাচক মানুহৰ প্ৰভাৱ পৰা আঁতৰি থাকিব লাগে
খেলা ধূলাতো আত্মবিশ্বাসৰ ভূমিকা আছে নেকি বাৰু
অৱশ্যে আছে এজন খেলুৱৈ নিজৰ ওপৰত বিশ্বাস নাথাকিলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব যেনে এতিয়া বহুত প্ৰচলিত ক্ৰিকেট জগতৰ বৈভৱ সূৰ্যবংশী তাৰ বয়সটো সৰু হিচাপেও তাৰ আত্মবিশ্বাসটো বহুত বেছি সেই হিচাপে সি বহুত ভাল খেলিবলে লৈছে
অহ ঠিকে কৈছা তুমি সেইটো
হয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আত্ অঁহ কিবা কৈ আছিলা কোৱাচোন তুমি
নাই মোৰ এ শিক্ষা চাকৰি ব্যৱসায় খেলা ধূলা সকলো ক্ষেত্ৰতে আত্ আত্মবিশ্বাসৰ সফলতাৰ আধাৰ
হয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আত্মবিশ্বাসৰ প্ৰয়োজন দেখা যায়
ঠিকে মইয়ো ভাবো বিশ্বাসী আত্মবিশ্বাসে মানুহক মানসিক ভাবে শক্তিশালী কৰি তোলে
একদম কঠিন পৰিস্থিতিটো আত্মবিশ্বাস মানুহে সহজে হাৰ নামানে
আজিৰ পৰা আলোচনাৰ পৰা আজিৰ আলোচনাৰ পৰা মই এইটো কথ কথা শিকিলো নিজৰ ওপৰত বিশ্বাস ৰাখিলে বহু সমস্যা সমাধান কৰিব পাৰি
হয় হয় যেনে যেতিয়া শিক্ষক যেতিয়া আমি যেতিয়া আমি বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া আমি যদি শিক্ষক শিক্ষয়ত্ৰীসকলৰ বহুত সকলোৰে আগত যদি শিক্ষয়ত্ৰীসকলৰ আগত উঠি আমি তেওঁলোকক নজনাটো সুধিলোহেঁতেন তেতিয়াহ'লে আজি ইমানো মানে আমি আত্মবিশ্বাসী হ'ব পাৰিলোঁ হয়
ঠিকে কৈছা তুমি বাৰু এইটো
আত্মবিশ্বাসেই সফলতাৰ প্ৰথম খোজ সেয়ে আমি সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আনতকৈ আমি নিজক কেতিয়াও কম জ্ঞানী বা আমি আকো নেজানো বুলি কেতিয়াও একো মাত নমতাটো উচিত নহয় যোনটোৰ ওপৰত আমাৰ শিক্ষা আছে সেইটোত আমি মাত দিয়াটো উচিত
ঠিকেই কৈছা কেতিয়াবা এনেকুৱা হয়ে যে আমি আত্মবিশ্বাস হৰ অভাৱত আমি নিজকে ভুল বুলি মানি লওঁ আনৰ আগত কাৰণ আমি আমাৰ ততো আনৰ আগত দাঙি ধৰিব নোৱাৰো
হয় সেনেকুৱা আচলতে হ'ব নালাগে আনৰ আগত যিটো জানো সেইটো যদি ভুল হৈ আছে তেনে তাৰে বিপৰীতে মাত দিয়াটো উচিত আৰু যদি মাত নিদিঅ সেইটো অনুচিত আচলতে সেইটো মাত দিব লাগে
ঠিকে কৈছা মোৰো আগতে বাৰু বহুবাৰ এনেকুৱা হৈছিল কিন্তু এতিয়া মই লাহে লাহে বুজিছো নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগে নহলে আমি জীৱনত একো কৰিব
হয় যদি আত্মবিশ্বাসী হওঁ তেনেহ'লে জীৱনটোত আগুৱাই যাব পাৰিম যদি আত্মবিশ্বাসী নহওঁ তেতিয়াহ'লে আহ আমি আগুৱাই যাব নোৱাৰিম
হয় ঠিকে কৈছা তুমি যেতিয়ালৈকে আমি নিজৰ ওপৰত বিশ্বাসে নাথাকিব আমি- একোৱেই কৰিব নোৱাৰিম?
মই লক্ষ্য কৰিছিলো যে এবাৰ- একে যোগ্যতা থকা দুজন মানুহৰ মাজত যিজনৰ আত্মবিশ্বাসী বেছি হয়! সেই মানুহজন আটাইতকৈ সফলতা হয়ঁ যেনে- উমঁ ওমহহ ধৰা মোৰ আৰু তোমাৰ মাজত মোৰ আত্মবিশ্বাস- অলপ বেছি আছে বা তোমাৰ আছে যাৰ আত্মবিশ্বাস বেছি আছে। তেওঁ আগুৱাই যাবলৈ সক্ষম হয়।
হঁয় ঠিকেই কৈছা তুমি এইটো।
হয়ঁ!
তুমি আৰু কিবা জানানে বাৰু আত্মবিশ্বাসৰ এনেকুৱা কথা ওপৰত।
এ এই যেনে নিজৰ- কলো নহয় নিজৰ ওপৰত যেতিয়া বিশ্বাস ৰাখিবা তেতিয়া তোমাক আনে কেতিয়াও- ভুল বুলি ক'ব নোৱাৰিব যদি তুমি যদি- ভুলত আছা আছা তেনেহলে তুমি নিজে জানিয়া যদি তুমি ভুলত নাই তেনেকুৱা যদি বেলেগে যদি। কি তুমি এইটো ভুলত আছা তেনেহলে তুমি এইটো ভুল বুলি মানি নলয় সেইটোৰ- বিপৰীতে তুমি মাত মাতিব লাগিব।
অঁ হঁয় হঁয় হয় ঠিকেই কৈছা এনেকুৱা আনৰ আগত আমি যদি দেখাব যাও আমাৰ- মোৰ বিশ্বাস নাই তেন্তে আমাৰ ভুল এটাৰ তেওঁলোকৰ ভুলটো আমাৰ ওপৰতে জাপি দিব।
হয়ঁ তেনেকুৱা মানুহ বহুত ধৰণৰ থাকে যেনেকুৱা ধৰক- তুমি অলমান ভয় কৰি আছা নিজৰ বিশ্বাসটো নাই তেনেহ'লে তোমাক। আৰু ভয় খুৱাবলৈ চেষ্টা কৰে।
হয়ঁ তুমি ঠিকেই কৈছা, পিছে আজি তোমাৰ লগত। কথা পাতি খুব ভাল লাগিল এই বিষয়টোৰ ওপৰত আলোচনা কৰিও মোৰ ভাল লাগিল।
হয়ঁ মোৰো বহুত ভাল লাগিল। আশা কৰোঁ আমি দুয়ো জীৱনত সদায় আত্মবিশ্বাসী হৈ থাকিম, আত্মবিশ্বাসী হৈ- আৰু আগোৱাই যোৱা আগোৱাই যোৱা তুমি ময়ো আগোৱাই যাওঁ।
নিশ্চয় ধন্যবাদ আজিৰ আমাৰ কথা ইয়াতে সামৰণি মাৰিছো।
হ'ব দিয়া পুনৰ দেখা হ'ব।
উমঁ দিয়া।